হেল্ল'
অ
হেল্ল'
হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
অ কি কৰিছা
অ মই এনেই আছিলো
অ তাৰপিছত হৈছে ন তোমালোকৰ
হৈছে গৈ আছোঁ গৈ আছোঁ বোলো
অ অকণমান ডাঙৰকে কোৱাচোন মাতটো অলপ চাউণ্ডটো কম আহিছে
অ অ
আহ অঁ অঁ শুনিছো তাকে খোৱা বোৱা কৰিলা
অ কৰিলো তুমি কৰিলা নাই
কৰিলো হেৰি এইটো এ ক্লাছবোৰ কি কয় মাজতে বন্ধ আছিলে নহয় কি কৰিলা সেইকিদিন
অঁ মই সেই তেতিয়া বা ঘৰলৈ গৈছিলোঁ গোলাঘাটত
অ অ অ নিজৰ বা তোমাৰ তোমাৰ নিজৰ বা নে কি
নহয় বৰ্তা ছোৱালী তাই তাই বোকাখাত বোকাখাতত থাকে তাই
তাৰ পৰা বাৰ ঘৰতে থাকিলা নে কৰ'বাত কবিত ফুৰিলাগে
হেৰি কাজিৰঙা গ'লোঁ তাৰপিছত এ তাত জীপ জীপ চাফাৰী কৰিলোঁ এলিফেণ্ট চাফাৰী কৰিলোঁ তাৰ পিছত তাত এটা বুঢ়ী বুঢ়ী মাই মন্দিৰ বুলি এটা আছে সেইটো মানে বহুত ভাল মানে ফেমাছ মন্দিৰ হয় মানে
অ অ এইটো কি উ বোকাখাটতে আছে নে বেলেগ ক'বাত
অ বোকাখাটৰ এইটো হেৰি কোহৰা বুলি কয় সেই তাত আছে মন্দিৰটো
অহ অ
তাত মানে এটা উম পাথৰ এটা আছে ৰাস্তাৰ মাজতে সেইটো পাথৰটো মানে তাত শিৱ বহি থাকে বুলি কয় মানে বহুতে তেনেকে ৰাস্তাৰ পা গৈ থাকোঁতে মানুহে দেখে
অ অ
উ আৰু বহুতে মানে প্ৰমাণ পাইছে আৰু সেইটো মন্দিৰত
অ কি সঁচাকে দেখি যায় নেকি শিৱ
অ দেখে বহুতে মানে গৈ থাকোতে দেখে বোলে ৰাতি মানে ৰাতি ৰাতি ৰাতি বহি থাকোঁতে দিনত নেদেখে ৰাতি দেখে
অ দেখে আৰু
তাৰপিছত কাজিৰঙাত গঁড় চৰ দেখিলোঁ আৰু
অ ভাল লাগিলে চাগে ন
ভাল লাগিলে বতৰো ভাল আছিলে
আৰু কিবা চৰাই তৰাই সেইবোৰ দেখিলা চাগে ন তাৰপা আৰু এইবোৰ হৰিণা দেখিলা নাই হৰিণাতো বহুত আছে তাত
অঁ হৰিণা ঢেৰ আছিলে বহুত গাল আছিলে তাত
অ ফটো চটো উঠালা
ফটো উঠাইছিলো
অ বাৰ কি তাত নিজৰ ঘৰ নে কি?
নহয় এই ভিন ভিনদৌয়ে তাত কাম কৰে অ ফৰেষ্ট অফিচাৰ হয় যে
অ অ অ
সেইটো কাৰণে সিহঁতি তাতে থাকে আৰু
অহ তেতিয়াহ'লে ভালেই হ'ল, ইমান চাগে পইচা খৰছ চৰছ চাগে নহল নহ তোমালোকৰ?
অহ তেনেকে নহ'ল আৰু
তাহাঁতিতো চাগে এনেকুৱা হেৰি পায়।
অহ ফ্ৰীকে মানে সেই এণ্ট্ৰিটো ফ্ৰী ফ্ৰী আছিলে কিন্তু জীপ চাফাৰী কৰোঁতে অকণমান দিব লাগে।
অহ অহ অহ
টো নিজৰো থাকে মানে তেল চেল ভৰাওঁতে
অহ অহ তাত থাকিলা কেইদিনমান?
তাত থাকিলো ভালেমান দিনে থাকিলো।
অহ
তাৰপিছত গোলাঘাটতো গ'লোঁ।
এনেই ফুৰিবলে, নেহ তাতো কিবা কিবি চালাগে।
অহ সেই তাতেই গৈছিলো এই বজাৰ চজাৰ ক'বাত কবিত গৈছিলো। তাৰ পিছত তাত সতি সতি সাধনী কলাক্ষেত্ৰ বুলি এটা আছে সেই তাত গৈছিলোঁ। তাতো ভাল লাগিলে।
অহ তাত এনে কি কি আছেনো?
তাত তেনেকে একো নাই বিশেষকে, খালি এইবিলাক পাৰ্ক চাৰ্ক তেনেকে আছিলে।
কি আছিলে
পাৰ্ক, আ হেৰি পাৰ্ক পাৰ্ক সৰু ল'ৰা ছোৱালীবিলাকে খেলিব পাৰিব।
অহ তাতে বান্দৰ খুব ওলাই নেকি সেই জেগাদোখৰত?
অহ বান্দৰ ঢেৰ আছে তাত। আমাৰ বাহ হতৰ সেইফালেও বহুত গাল বান্দৰ আছে
অহ অহ অহ মই তাৰমানে এনেই শুনি আছিলো, সেই সত সেইটো মন্দিৰটো সেইফালে মানে এবাৰ কোনোবাই কৈছিলে মানে খুব বান্দৰ আছে বুলি।
অহ কিন্তু তাত ইমান তেনেকে বান্দৰ দেখা নাই কিন্তু আমাৰ বাহঁতৰ সেই তাত বহুত গাল বান্দৰ দেখিছিলোঁ। তাহাঁতৰ ঘৰলৈও আহিছিলে।
অহ ঘৰতটো দিগদাৰ কৰে চাগে, একো চাগে চবজি-তবজি এইবোৰ কিবা লগাবই নোৱাৰে চাগে ফল মূলৰ গছছজ।
অহ কল চল, কল চল হেৰি ছিঙি লৈ গুচি যায়। মানে কলবিলাক হেৰি ওলাবই নাপায় সহঁতি খাই দিয়ে তাপা
অহ অহ অহ তাকে আৰু?
আৰু সেয়া অহ তাৰপিছত আৰু আমি এইবাৰ বিহু আগে আগে এই আৰু এগৰাকী বা আছিলে মোৰ বৰ্ত্তা ছোৱালী। তাই ঘৰতো গৈছিলো, মৰিয়নিত। তাতো থাকিবলৈ ভাল লাগে
তাতো কৰ'বাত ফুৰিলাগেনে, ফুৰালে নাই বাহঁতে?
তাই সেই, তাইহঁতি যোৰহাটলৈ লৈ গৈছিলে ফুৰাবলৈ কাৰণে।
অ।
বজাৰ সেইফালে, তেহেঁতি কিছুমান বজাৰ কৰিবলৈ আছিলে কেইটামান, সেই বজাৰো কৰিলে। তাৰপিছত ফুৰি মেলি আমি আহিলোঁ আৰু।
অ। মৰিয়নী জেগাডোখৰ সৰু চাগে ন?।
অ' ইমান-ইমান তেনেকে ঘূৰিবলৈ কাৰণে তেনেকে নাই।
অ
তাৰপিছত মৰিয়নিৰ সেই ইহঁতৰ খ খুৰাহঁতৰ ভিনদৌৰ খুৰাহঁতৰ ঘৰত লৈ গৈছিলে।
ওচৰতে নে?
অ ওচৰতে বেছি দূৰ নহয়। খোজকাঢ়ি যাব পাৰি।
সে আৰু কিবা-কিবি মানে এনেকুৱা চিনেমা-তিনেমা চোৱাবলৈ নিনিলে নেকি?
এ তেনেকে নাই নিয়া। চিনেমা চাবলৈ নিয়া নহয় হল নাই অ গোলাহেই বোকাঘাটত আাছিলে, কিন্তু তেনেকে তাৰ সেইটো থিয়েটাৰৰ নিচিনা হয় নেকি, মই ইমান ভালকৈ গম নাপাওঁ
অ অ
এয়া
আৰু? এতিয়া আৰু কৰ'বাত যোৱাৰ প্লেন আছে নেকি? এতিয়াতো চাগে তোমালোকৰ ক্লাছেই হ'ব আৰু
এতিয়া তেনেকে নাই এতিয়া-এতিয়া আমাৰ এক্সামো হ'ব ক'ত আৰু এতিয়া সময় পাম
অ আকৌ এনে পিছত কৰ'বাত-কিবিত যোৱাৰ প্লেন আছে নেকি? ইউনিভাৰ্চিটিৰ ফালৰ পৰা মানে তোমাৰ নিয়ে নাই সেইবোৰ এনেকে এনেই নিনিয়ে ন কতো
নিনিয়ে মানে তেনেকে আগৰ পৰা প্লেন কৰি থকা নহয় আৰু যাম বুলি
অ নহয় এনে কিবা এক্সকাৰ্চন এনেকুৱা ইউনিভাৰ্চিটিৰ ফালৰ পৰা নিনিয়ে
এক্সকাৰ্চন সে তেনেকে একো তেনেকে নাই মানে এতিয়ালৈকে ওলোৱা নাই তেনেকুৱা আমি কলেজত থাকোতে আছিলে আমি সেইটো টাইমত আমি যোৱা বছৰ মনালী গৈছিলো এক্সকাৰ্চন নিছিলে আমাৰ কলেজৰ ফালৰ পৰা তেতিয়া
তাততো চাগেতো বহুত ভাল ধুনীয়া জেগা
হা কি কৈছা অ এই তাত বহুতগাল জেগাত ফুৰালে আমাক, এইটো কি বুলি কয় যে কুলুং তাত নিলে। মানে ভাল ভাল জেগাই নিছিলে মল ৰোদ গৈছিলো আমি তাৰ পিছত চলাঙবেদী গৈছিলো সেয়া আৰু ম মণিকৰ্ণিকা বুলি এটা মন্দিৰ এটা আছে সেই তাত গৈছিলোঁ
তাততো পুৰা বৰফ পাইছিলা নাই তোমালোকে
বৰফ এই আমি তেনেকৈ পোৱা নাছিলোঁ কিন্তু চোলাংবেলিতহে অকণমান পাইছিলোঁ আৰু কিন্তু সেই তেনেকুৱা বেছি একেবাৰে মানে পূৰা সোমাই যোৱাকে তেনেকুৱা বৰফ নাছিলে আৰু আৰু চাগে ওপৰত যোৱা হ'লে তেতিয়া পালোহেঁতেন
তেতিয়া কি হেতু বৰফৰ ছিজন নাছিলে নেকি
কিন্তু সেই বেছি তেনে সেইটো টাইমত আমি পোৱা নাছিলোঁ
তোমালোকে কি গাইড গৈছিলে লগত
আহ গাইড গৈছিলে
তাৰ এনে বজাৰ সময় কিবা কিবি কৰিলা নাই
গৈছিলোঁ যে তাত এনেকে চল লৈছিলোঁ তাৰপিছত এনেকে ফ্ৰ্ৰীজ মেগনেট লৈছিলোঁ আৰু আৰু তেনেকুৱাই কিবা পাৰ্চ লৈছিলোঁ
আৰু এনেই তাতো সেই আপেল চাপেল পাইছিলা নাই তাত
অঁ আপেল আপেল লৈছিলোঁ আপেল লৈছিলোঁ বোলো
অ তাত এনেই এইটো কেচৰ চেচৰ সেইবোৰো সস্তা নেকি বাৰু
কেচৰ অকণমান সস্তা হয় আমি কেচৰো অনা হৈছিলে তাৰপৰা
আহ
উম
শুনিছো মানে এইবোৰ কেছৰ কাৰানে ওলাই তাত
অ তাত সেইটো সেইটো সেইটো জেগাত গেছৰ মানে ভাল আৰু কেচৰ তাৰপিছত ড্ৰাই ফ্ৰুটছ সব সেইবোৰ ভাল হয় মানে বহুতে আমাৰ হেৰি আমাৰ ট্ৰিপটো যোন যোন নাছিলে ছোৱালীসোপা ইিহঁতি এইটো ড্ৰাই ফ্ৰুটছ ৱালনাটছ লৈ গৈছে কি কয় আখ্ৰুট লৈ গৈছিলে আখুৰটো তাৰ ভাল হয় মানে
ঠিক আছে বাৰু ঠিক আছে বাৰু হ'ব
অ ঠিক আছে ঠিক আছে